অঁ কি কৰিছা?
এই এনেই আছোঁ ৰবা, তুমি?
অ মইও এনেই বহি আছো, এনেই অকমান চাই আছিলো কিমান বানপানী হৈ আছে ন বৰষুণ আমাৰ গৰত
অ-অ-অ বহুতে বানপানী হৈ আছে ।
অ সেই বিষয়ে চাই আছিলো অকমান
বহুত জেগাতে হৈ আছে ন বানপানী
অ সেইকাৰণে চাই আছিলো এইখন - তুমি জানা বানপানী কেনেকৈ হয় বা কি -
অ মই জানো আৰু তোমাৰ যেতিয়া তোমাৰ অ নদী, বিল বা সাগৰৰ - পানী পাৰ ভাঙি - উঠি শুকান মাটি বুঢ়াই পেলাই তাকে বানপানী বুলি কোৱা হয়। তাৰপিছত তোমাৰ অসমত বানৰ হোৱাৰ মূল কাৰণ চাৰিটা আছে। এটা ব্ৰহ্মপুত্ৰ আৰু উপনৈত অত্যাধিক বৰষুণৰ ।বৰষুণ, - তাৰপিছত তোমাৰ হিমালয়ৰ পৰা অহা বৰফ গলা পানী নদীৰ তলিত বালিৰে ভৰি হোৱা আৰু তোমাৰ মথাউৰি ভঙা অৰুণাচল আৰু তিব্বত অ হোৱাৰ বৰষুণৰ পানীও চৌবিশ ঘন্টাৰ ভিতৰতে অসমত বাঢ়ে। পায়হি আৰু তুমি গম পাই পাই পোৱা নে?
অঁ
অঁ তো সেইকাৰণে আৰু বা বান পানীটো তেনেকে মানে বহুত বেছি হৈ যায় আৰু কাৰণ চৌবিশ ঘন্টা তেনেকে পাহাৰৰ পৰাতো বহুত জোৰকে আহে ন এনেকা নামি কেনে - পানীখিনি বৰষুণৰ, পানী আৰু বৰষুণৰ পানী নদীফালে নামিলে ব্ৰহ্মপুত্ৰখন ভৰ্তি হৈ যায়। আৰু কিমান জল্দি মানে ব্ৰহ্মপুত্ৰখন ভৰ্তি হৈ গৈছে বহুত জল্দি হল গাঁও, অঞ্চলবোৰ তেনেকে দুবি যায় ন উ নলা-চলা এইবোৰ চবখিনি হৈ যায় আনকি গুৱাহাটীতটো বানপানী হৈ যায়। ইফালে তোমাৰ বামুণী গাঁৱৰফালে হয় আকৌ তোমাৰ চানমাৰীৰ ফালে - তেনেকুৱা জাগাতোতো নলাবোৰ এইবোৰ ভৰ্তি হৈ কেনে এনেকে বানপানী হয়। আৰু
অ
তুমি মানে হেল্ল' হেল্ল' অ- অসমত প্ৰতি বছৰে কিয় বানপানী হয় তুমি গম পোৱা নেকি?
অসমতো ইয়াৰ ভৌগোলিক অৱস্থান ইয়াৰ কাৰণ মান ব্ৰহ্মপুত্ৰ উপত্যকা - চাৰিওফালে পাহাৰে ঘেৰ দি আছে ন সেই ঘেৰখন মানে থালৰ - দৰে এটা খালত যেনেকৈ চাৰিওফালে ঘেৰ থাকে মাজত আমি খাওঁ ন তেনেক - কোৱা হৈ থাকে মানে । উত্তৰে হিমালয় আছে পিছত দক্ষিণে মেঘালয়, কাৰ্বি আংলং । তাৰে পাহাৰ আছে তাৰ কাৰণে কি হয় সেই পাহাৰৰ মানে । বৰষুণ হলে পাহাৰৰ পানীখিনিও তলফালে বৈ আহে। এই ফলত বাৰিষা গোটেই অঞ্চলত পানী ব্ৰহ্মপুত্ৰত পৰে। কিন্তু নদীৰ তলিও বছৰে-বছৰে ইমান এ পোন্ধৰৰ পৰা বিশ চেণ্টিমিটাৰ নেকি? ওখ হৈ গৈ আছে সেই তেনেকৈ ফলত পানী ধৰাৰো মানে ক্ষমতা কমিছে যাতে সেইকাৰণে কি হৈছে । চাৰিওফালে উম উম গুচি গৈছে পানীখিনি আৰু অসমতো বছৰে মানে প্ৰতি-প্ৰতি বছৰে মানে বহুত বৰষুণ হৈয়ে থাকে। যি ভাৰত । মানে গৰম যিটো ভাৰতত হয় তাতকৈ দুগুণ হয় অসমত বৰষুণ। তাৰ ফলতে চাৰিওফালে পানী জমা হয় পানী জমা হওঁতে পানী যোৱাৰ কাৰণে। ৰাস্তা নাপায়, সেইকাৰণে বৰষুণৰ ফলত। তে বানপানী হৈ থাকে।
এটিম চ দেছ ন।
বানপানী প্ৰকাৰ আছে কিছুমান। তুমি জানা নেকি? এনেকুৱা প্ৰকাৰ আছে কি কি?
অ হেল্ল' কি ক'লা?
বানপানীৰো কিছুমান প্ৰকাৰ আছে তুমি জানা নেকি কি কি প্ৰকাৰ আছে?
অ বানপানীৰ তোমাৰ অ প্ৰকাৰ বোৰ তেনেকুৱা প্ৰথমে তিনিটা আছে আৰু মূল। অ প্ৰথম নদীৰ বান তাৰছত ন। নদী পানী উফন্দি পাৰ এলেকা বুৰাই দ্বিতীয় তোমাৰ বৰষুণৰ বান্ধ বা উৰ্বাৰ। ফ্ল গুৱাহ। ৰে চহৰতো নলা বন্ধ হৈ থ হৈ যায়। তাৰপিছত মাত্ৰ তোমাৰ দুই ঘণ্টা। তাতে বোলে বৰষুণৰ ৰাস্তা বুুৰ যায় মে দু। তাৰ পৰাাএঘণ্টামান যদি বহুত ধাৰষাৰে বৰষুণ হয়। তেনেহলে গুৱাহাটীৰ ৰাস্তাবোৰ গোটেই বন্ধ হৈ যাব, তাৰপিছত তৃতীয়তে তোমাৰফালে তোমাৰ পাহাৰীয়া অঞ্চলৰ ডাৱৰ অ। ডাৱৰৰ ফুটা বৰষুণ হলে দহ বা পোন্ধৰ মিনিটতে। ফল আহে লখিমপুৰ ধেমাজি এইবোৰতো মানে সঘনে হৈয়ে থাকে। কে। মেইনলি তোমাৰ গুৱাহাটীত আমাৰ অ বেছিকে হয় কাৰণ ইয়াতে কিছুমান জেগাত তেনেকা। এনেকুৱা আছে দহ এক ঘণ্টাও বনালাগে দহ দহ মিনিট। কিমান বৰষুণ হয়? তাতেই পানী জমি যায় ফালে নলাবোৰে ফূৰ্তি হৈ যায়। তুমি বাৰু গম পোৱা নেকি? বানপানীৰ ফলত কি কি ক্ষতি হয়।
বানপানীৰ ফলতো মানুহৰ বহুত ক্ষতি হয় বহুত মানে প্ৰতি বছৰে। প্ৰায়। প্ৰায় ক'ব গ'লেতো উম এশজনমান মানুহৰ মৃত্যু হয়। তাৰেতো আৰু লাখ লাখ মানুহ কি হয় গৃহহীন হৈ যায় বৰষুণে। কি কৰে ।গৃহবোৰক কি সহায় লৈ যায়। পিছত কৃষিৰ ক্ষতি হয় কৃষি। কি ভালদৰে কৰিব নোৱাৰে বানপানীৰ ফলত। পিছত, শস্যও নষ্ট হয় যদি কৃষি ভালদৰে কৰিব নোৱাৰে তেনেহলে শস্য ক' পৰা উত্ত। কৰিব শস্য উৎপাদন কৰিব নোৱাৰিব পিছত যেনেকৈ শালি ধান। মৰাপাটশাক পাচলি আটাইতকৈ বেছি ক ক্ষতি হয় কাৰণ সেইবোৰো খেতি কৰে ন! কৃষকসকলে সেইবোৰ যদি ভালদৰে। কৃষিয়ে কৰিব নোৱাৰে, তেনেহলে তেওঁলোকে শাক পাচলি পাব। কৰ কৰ কৰৰপৰা এই যে ৰাস্তা দলং স্কুল মত। মথাউৰি আদিবোৰ ভাঙি যায় সকলোতকৈ বেছি দলং আৰু মথাউৰি ঠাৰিবোৰ ভাঙি যায় আমি দেখাই পাওঁ বানপানী হলে এ আমি। উম, নিউজ পায়ে যাওঁ যে মথাউৰি ভাঙিছে কৰোবাত দলং ভাঙিছে। ৰাস্তা ভাঙি গৈছে সটো কি আমাৰ পৰিৱেশৰো ক্ষতি হৈছে। তাৰ পিছত জীৱ জন্তুৰো কিয় মৃত্যু হয় কাৰণ আহ। জীৱ জন্তুৰো মৃত্যুহয় কাৰণ জীৱ জন্তুৰো ইমান পানীত। থাকিব নোৱাৰে তেওঁলোকে মাটিহে থাকে যে মাটিৰো উৰ্বৰতা নষ্ট হব খহি যাব। জীৱ জন্তুবোৰ যদি পানীতে থাকে তেনেহলে যদি পানীবোৰ তেওঁলোকৰ। ওখ হৈ যায়, বেছি হৈ যায় পানী তেওঁলোকৰো মৃত্যু হব আমাৰ পৰিৱেশৰ সকলোখিনিতে। মানে ক্ষতি হব মানুহ, মানুহৰ ক্ষতি হব। জীৱ জন্তুৰো ক্ষতি হব পৰিৱেশৰো ক্ষতি হব বহুত ক্ষতি হয়। তুমি খহনীয়া আৰু বানৰ কি সম্পৰ্ক নো? খহনীয়া বেলেগ আৰু বান বান বেলেগ- নেকি, তুমি কি সম্পৰ্ক জানা?
এই খহনীয়া আৰু বানৰ মানে ব্ৰাণ দুটা ভাতৃ হয় আৰু দুটা ভাইক ককায়েকৰ দৰে যেনেকাে ব্ৰহ্মপুত্ৰই প্ৰতি বছৰে আঠ হাজাৰ- তোমাৰ সেহতৰ মাটিৰ খ্হাই নিয়ে তেনেকুৱা তোমাৰ উনৈশ পঞ্চাশ চনৰ পৰা- এতিয়ালৈকে বোলে মাজুলীত আধা অংশতে নদীৰ জা হৈ গৈছে। খহনীয়াই মথাউৰি বোৰ যেনেকা তোমাৰ দিন বৰ কৰি কৰে বা ফলত সৰু বানুতো মথাউৰি ভাঙে, ভয়ংকৰ ৰূপ লয় যি পৰিয়ালৰ মাটি খহনিত যায়। তাৰপিছত তোমাৰ তেওঁলোকে স্থানীয় ভাৱে বানপীড়িত হৈ পৰে, আৰু মানে বহুত খিনিয়ে- অ হয় ন? চবত চবফালে তুমি যেনেকে গ'লা এইফালে মথাউৰি ভাঙি যায় এইটো হয় বা সেইফালে দলং চলং এইবোৰ ভাঙি যায় মানুহৰ কষ্ট হয় এইবোৰ সেইবোৰে হয় আৰু তাৰে এইটোৱে সম্পৰ্ক আছে বেলেগতো তোমাৰফালে দুজনে - তোমাক কলো ভাই ককায়ৰ দৰে হয় আৰু ত' হয়ে আৰু, সুবিধা বানপানীৰ এ তুমি বাৰু গম পোৱা নেকি? উনৈশ পঞ্চাশ চনৰ যে ভূমিকম্পই বানৰ প্ কৃত কেনেকৈ সলাই উ মানে সলনি কৰিছিলে?
উনৈশ পঞ্চাশ চনৰ মানে মোৰ ককা আইতাৰ পৰা শুনি থাকো যে উনৈশ পঞ্চাশ চনত ৰ যিটো। ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ ফলত মানে কি হৈছিল ব্ৰহ্মপুত্ৰ যিটো তলি আছিল সেইটো সম্পূৰ্ণ সলনি কৰি দিছিল সম্পূৰ্ণ বেলেগ হৈ গৈছিল। এ মানে নদীৰ যিটো তলি থাকে, সেইটো তিনি মিটাৰ পৰ্যন্ত মানে ওখ হৈ গৈছিল। আকৌ এনেতো নদীৰ তলিটো দ' থাকে ন? সেইটো কি হৈছিল তিনি মিটাৰ পৰ্যন্ত ওখ হৈ গৈছিল। পিছত কি হৈছিল বহু উপনয় কি হৈছিল গতি সলনি হৈ গৈছিল, গতি বেলেগ হৈ গৈছিল। তাৰ পিছৰ পৰাই অসমৰ মানে- বানপানী টিপ উ হৈছে আৰু সঘনে হৈ থাকে দুয়োটা, বাঢ়িছে তীব্ৰ হৈছে। পিছত বিজ্ঞানীসকলে কয় যে ভূমিকম্পৰ প্ৰভাৱৰ কাৰণে- এই বানপানী হৈছিল এতিয়াও শেষ হোৱা নাই বাৰু ভূমিকম্প- হৈ থাকে, ভূমিকম্পৰ ফলত এই বানপানীৰ সমস্যাও বাঢ়ি গৈ আছে। সে তেনেকুৱা শুনিছিলো মই, তেনেকুৱা ক অঁ তেনেকুৱা কৈছিল মোক। তেনেকুৱা শুনিছিলো মই।
অ আচ্ছা।
মথাউৰি কিমান বিজ্ঞানসন্মত- সমাধান মথাউৰি কিবা সমাধান কৰে নেকি বানপানীৰ ক্ষেত্ৰত তুমি কি জানা?
অ মথাউৰি কব গলে তোমাৰ অ অস্থায়ী সমাধান আৰু। তেনেকুৱা উনৈশ চৌৱন্ন চনৰ পৰা অসমত চাৰি হাজাৰ পাঁচশ কি মহা মথাউৰিও বনোৱা হৈ গৈছে, কিন্তু প্ৰতি বছৰে গড়ে তিনিটা চাৰিটা স্থানত মথাউৰি ভাঙে কাৰণ নদীৰ তলিত ওখ হৈ পৰে। আৰু ইফালে তোমাৰ মথাউৰিও ওপৰতো পানীৰ চাপ বাঢ়ি যায় তদুপৰি মথাউৰিৰ বাবে নদীয়ে পলস পেলাব নোৱাৰে ফলত মথাউৰিৰ ভিতৰত মাটিৰ উৰ্বৰ তা কমে আৰু বাহিৰৰ মাটি ওখ হৈ যায় ।ইয়াৰ এতিয়াতে মানে বিশেষ্ট বানৰ লগত সস্থান কৰা কৈছে আৰু তোমাৰ যেনেকে
হেল্ল'!
অঁ কোৱা?
অ তোমাৰ মাতটো মানে অহা নাই নেটৰ্ক হ'ল কি নেকি
অ নাই নাই ঠিকে আছে কোৱা হেল্ল'
হেল্ল' মই তোমাৰ মাত তোমাক শুনা পোৱা নাই হেল্ল'
হেল্ল'
হেল্ল' অ অ অ শুনা পাইছো দিয়া
সেইটোয়ে হয় আৰু ক তোমাৰ মথাউৰি আৰু বিজ্ঞান সমন্তো সমাধান খিনি যদি মানে। হৈ যায় ভালদৰে যদি ফালে আহ চৰকাৰেও চাব লাগিব যেনেকুৱা তোমাৰ অসমত- ত চৌৱন্ন চনত যেনেকে হৈছিলে চাৰি হাজাৰ পাঁচ মান বনাইছিলে বন তোমাৰ ভালদৰে বনাব লাগিব এতিয়া যদি ভালদৰে বনাই এতিয়া আৰু ভাল হ'ব অকমান-
এ তোমাৰ বানৰ আগজাননী কেনেকৈ দিয়া হয় তুমি গম পোৱা নেকি? কি?
বানৰ আগজনী কলে মানে কেন্দ্ৰীয় যিটো অ কেন্দ্ৰীয় যিটো- জলাআয়োগ আছে উম নদীৰ স্তৰ মানে মাপি, আগজাননী দিয়ে তেওঁলোকে মাপে যে কিমান- পানী ভাৰিছে- তাৰপিছত তেওঁলোকে চাই যে কিমান ল' ফ্লাৰ হব নে- ফ্লট হব নে হাই ফ্লট হ'ব তিনি স্তৰৰ মানে সতৰ্ক বাণী দিয়া হয়। এতিয়াতো ফ্লাড আৰ্লি ৱৰ্ণিং চিষ্টেম আহি গৈছে তাৰ কাৰণে কি কৈছে মোবাইলতে কি এছ এম এছ দি দিয়ে সকলোৱে মানে চব মোবাইলতে কৰি দিছে তাৰপিছত গুগলৰ এ আই মডেল আছে এয়াৰ এই আঠচল্লিশ ঘন্টাৰ ভিতৰতে মানে কিমান গাঁও বুৰ যাব সেই তথ- দিতিয়া ল'ব লাগে। কিন্তু দুৰ্গম অঞ্চলে যেতিও মানুহে ভুল বজায় বা মাইক- মাইকৰ জৰিয়তে চব মানে খবৰ পায় কিন্তু আগতে এনেকুৱাই নাপায়। তেনেকৈয়ে বাঢ়িছে আগজাননী আকৌ দিলে ভাল সকলোৱে আগতে মানে সজাগ হব পাৰে।
অ অ অ তুমি ঠিকে কৈছা আগজাননি দিলে ভাল হয় ।আৰু-
অ ঠিকেই আছে বহুত কথা জানিলো বানপানীৰ বিষয়েও
অ অ মইয়ো বহুত খিনি জানিলো তোমাৰ পৰা।
অ ঠিক আছে দিয়া ধন্যবাদ